অ। হেল্ল'? হেল্ল'? হেল্ল'? হেল্ল'?
হেল্ল'?
অ শুনিছানে?
শুনিছানে?
অ শুনিছোঁ।
অ শুনিছো মই এতিয়াহে শুনিছো, অথনি এবাৰ শুনা অথনি শুনা নাছিলো বাৰু।
অ কি কৰি আছা?
এয়া বহি আছিলো এই প্ৰসাদ কেইটামান খালো, অ শুনিছা নাই?
অহ, অ তুমি আকৌ নেটৱৰ্ক পোৱা জেগালৈ যোৱাচোন, অ শুনিছ, মই শুনি আছোতো। অ শুনিছো শুনিছো, তুমি শুনিছানে?
বহি আছিলো এই, শুনি আছো অ।
অ অ।
এই নামঘৰত বাৰ প্ৰসাদ আনিছিলে নামঘৰ মানে আমাৰ ভাগৱত আছিলে আজি।
অ হয় হয়।
তাৰ যদি প্ৰসাদ খাই কেইটামান খালোঁ খাই পেলাই বহি আছিলোঁ।
অ, তাকে মই বলো বহুত দিন ফোন কৰা নাই ফোন, মই আছো বহি।
অঁ।
তাকে বোলো ফোন এটা কওঁচোন কথা এটাও পাতো।
কৰিলা, ভাল কৰিলা এনেই ফোন - চোন কৰা নহয়?
অ হয় হয়, এ আমাৰ মানে তোমাৰ এনেই কি কয় চেমিনাৰ হিচাপেও নহয় এনে টপিক এটা দিছে আৰু এই তোমাৰ এতিয়া যিহেতু বন্ধ নহয় জানো বাৰু?
অ কিহৰ টপিক বা?
এ তোমাৰ এই অৰণ্য মানৱ যে জাদৱ পায়েং। শুনিছানে? অ এ তেওঁৰ বিষয়ে অ তেওঁৰ বিষয়ে অলপ মানে লিখি নিবলৈ কৈছে আৰু চেমিনাৰ হিচাপে।
ওম।
তাকে। অ যি আমি, আজি তাকেতো, মই তোমাৰ লগত সেই আমাৰ মানে আমাৰ অসমৰ গৌৰৱ বুলিয়ে কব নহয় গৌৰৱৰ প্ৰতীক হিচাপে অৰণ - অৰণ্য মানৱ যাদৱ পায়ঙৰ বিষয়ে মানে আলোচনা কৰিম বুলি ভাবিছো? অঁ হয় হয় তাকে আলোচনা কৰিম বুলি ভাবিছোঁ।
সেইটোৱে মানে তুমি যাদৱ পায়েঙৰ নাম শুনিলে এনেকুৱা মনত এনেকুৱা হয় মানে বা প্ৰকৃতি প্ৰেমী পৰিৱেশ সংৰক্ষনৰ বাবে যোনে মানে নিজৰ জীৱনটো উচৰ্গা কৰা, কৰিছে মানে। তেওঁতো এজন মহান ব্যক্তি, প্ৰকৃ তিপ্ৰেমী বুলি ক'লে তেওঁৰ নামেই মনলৈ আহে আৰু।
হয় হয়। ঠিকেই কৈছা তুমি, তেওঁতো তোমাৰ অসমৰ মাজুলী জিলাৰ বাসিন্দা
হয় হয়।
ইয়াক একেলগে বহুত বছৰৰ মানে তোমাৰ ধৰা বছৰৰ কঠোৰ পৰিশ্ৰম পৰিশ্ৰমে এখন বিশাল বন বনৰ মানে বিশাল বনৰ সৃষ্টি কৰিছে।
হয়-হয়। সেইয়া মানে মই শুনা মতে তোমাৰ কি ঊনৈশ ঊনাশী চনত বানপানীৰ পিছত মানে তোমাৰ বানপানীৰ পিছত কিয় বহু বালিচৰত ন মানে সাপ বালিচৰত কিবা মৰি থকা দেখি, তেওঁ হেনো গভীৰভাৱে ব্যথিত হৈছিলে।
মানে বহুত দুখত হৈ, দুখ পাইছিলে নেকি মানে? সেই ঘটনাই হেনো তেওঁক গছ ৰুবলে মানে গছ ৰোৱাটো কথা মানে মনলৈ আনি পেলাই তেওঁক প্ৰেৰণা দিছিলে। কিবা এনেকুৱা কাহিনী আছে চাগে মানে, মই এইবাৰ কিতাপ এখনত পঢ়িছিলোঁ মানে সেইটো কথা, মই এতিয়া পতককে মনলে আহিলে কথাটো।
অ, মইয়ো সেই তেনেকেই শুনা, তুমি যেনেকে কৈছা মানে তেনেকেই শুনা।
অ'
তাকে, তাৰ পিছৰে পৰা মানে অ, তাকেহে তাৰ পিছৰে পৰা মানে তেওঁ চাগে নিয়মীয়াকৈ গছ ৰোপন কৰিবলৈ আৰম্ভ কৰে গম পাইছানে। তেনেকে তোমাৰ হেৰি সেই, সি মানে দুখটো পোৱাৰ লগে-লগে তোমাৰ অ, তেওঁ মানে গছ-গছনিৰ প্ৰতি কিবা এটা মানে সোমাই গ'ল তেওঁৰ মনত।
সোমাই গ'ল অ।
অ, তেওঁ সেই তাৰ পিছৰে পৰা মানে হ মানে নিয়মীয়াকৈ গছ ৰোপন কৰিবলৈ আৰম্ভ কৰে। সৰু মানে সৰু-সৰু প্ৰচেষ্টাইটো এদিন বিশাল হয়গে ন। তেনেকে সৰু প্ৰচেষ্টা চেষ্টা কৰি-কৰি তেওঁ এদিন বিশাল অৰণ্য ৰূপ লয়গে, সেই প্ৰচেষ্টাটোৰ জৰিয়তে মানে।
অ, বৰ্তমানতো তোমাৰ সেই অৰণ্যত এতিয়া হাতী, গড়, হৰিণ, বাঘ বা বিভিন্ন প্ৰজাতিৰ চৰাই মানে অসংখ্য জীৱ জন্তুৱে বাস কৰে। ই এক জীৱ বৈচিত্ৰয়পূৰ্ণ পৰিৱেশত পৰিণত হৈছে আৰু।
হৈছে আৰু হয়-হয়। তাকেহে, তেওঁ সেইবোৰ কৰিছিলে কাৰণে বা সেই কষ্ট সদায় ধৰা নিয়মিত ভাৱে গছ পুলি ৰোপন কৰাৰ বাবে তেওঁ ইমান ডাঙৰ এখন উম' জীৱ বৈচিত্ৰয়পূৰ্ণ পৰিৱেশত পৰিণত কৰিব পাৰিলে। এই কামৰ বাবেই তেওঁক, এই কামৰ বাবে তেওঁক জানো অৰণ্য মানৱ বুলি ক'ব নোৱাৰি। এ এই কামৰ বাবে তেওঁক উম' অৰণ্য মানৱ বুলি সন্মান জনোৱা হয়। উম'। তেওঁ কৰ্মই মানে বিশ্বজুৰি প্ৰশংসা লাভ কৰিছে, গম পাইছানে।
হয়-হয়। তুমি আৰু এটা কথা জানা নাই?
হয় কোৱাচোন?
ভাৰত চৰকাৰে তেওঁৰ এই অসাধাৰণ অৱদানৰ বাবেও তেওঁক স্বীকৃতি প্ৰদান কৰিছিলে নহয়। তোমাৰ দুহেজাৰ পোন্ধৰ চন তেওঁৰ পদ্মশ্ৰী সন্মান লাভ কৰিছিল আকৌ।
অ-অ, হয়-হয়।
জানানে?
অ
পদ্মশ্ৰী টো এটি এনেকুৱা কিমান গৌৰৱৰ কথা পদ্মশ্ৰী পোৱাটো, কিমান এটা ডাঙৰ
অ, সেইটোতো খুব গৌৰৱৰ কথা আমাৰ-আমাৰ বাবে মানে।
উম' হয়।
তেওঁৰ মানে এই যাদৱ পায়ঙৰ যিজন ব্যক্তি, তেওঁৰ মানে তেওঁৰ জীৱনে আমাক শিকায় কিন্তু দে যে। যে এজন মানুহেও ইচ্ছা শক্তি আৰু মানে অধ্যায়ৰ জৰিয়তে কিন্তু সমাজত ডাঙৰ পৰিৱৰ্তন আনিব পাৰে আকৌ।
উম' সঁচাকৈয়ে। এনেকুৱা যদি আমি প্ৰতিজনে বছৰত অন্তত কেইজোপা গছ পন কৰি মানে যত্ন লওঁ তেন্তে পৰিৱেশ সংৰক্ষনতটো আমি ডাঙৰ ভূমিকা পালন কৰিম।
হয় হয় পাৰিমতটো। বৰ্তমান তোমাৰ এতিয়া ধৰা বনাঞ্চল ধ্বংসই হওক জলবায়ু পৰিৱৰ্তনে হওক বা প্ৰদূৰষণ প্ৰদূৰষণেই হওক বিশ্বৰ অন্যতম ডাঙৰ সমস্যয়া হৈ পৰিছে। আমাৰ এই সমস্যাৰ জৰিয়তে মানে সম এই সমস্যাৰ সমাধান ধানৰ বাবে মানে গছ ৰোপন আৰু বন সংৰক্ষণনৰ মানে অতি প্ৰয়োজন হৈ পৰিছে।
প্ৰয়োজন হৈছে এনে বিদ্যালয় মহাবিদ্যয়ালয় লগত তোমাৰ এই সামাজিক অনুষ্ঠান নিয়মিত ভাৱে মানে এ সং কি বৃক্ষৰোপণৰ অভিযান চলোৱা উচিত।
হয় নাই? লগতে ইয়াৰ জৰিয়তে নতুন প্ৰজন্মক মানে পৰিৱেশৰ প্ৰতি সচেতন কৰিব পৰা হ'ব।
কৰিব পৰা হ'ব হয়। কিন্তু তোমাৰ ধৰাচোন যাদৱ পাইন কেৱল অসমৰে নহয় আক- সমগ্ৰ ভাৰতবৰ্ষৰ বাবে তেওঁ প্ৰেৰণানৰ মানে উৎস গম পাইছানে? তেওঁ তেওঁৰ মানে যিখিনি যিখিনি অধ্যা বিষয় বা জীৱন জীৱন সংগ্ৰাম বা ধৈৰ্য আৰু নিষ্ঠা সকলোকে মানে অনুপ্ৰাণিত কৰে কামৰ বাবে।
উম মই ভাবো যে তেওঁ দেখুৱাই দিছে যে প্ৰকৃতিক ভাল পোৱা মানেই এ ভৱিষ্যত পৰজন্নৰ বাবে এখন সুন্দৰ পৃথিৱী গঢ়ি তোলা গম পোৱা নে?
হয় হয় সেইটোতো একেবাৰে ঠিক দেই। আমি সকলোৱে ধৰা পৰিব হয় হয় আমি সকলোৱে কিন্তু পৰিৱেশ ৰক্ষাৰ দায়িত্ব লব লাগিব আৰু যাদৱ পায়ঙৰ মানে আদৰ্শ অনুসৰণ কৰিব লাগিব বুজি পাইছানে?
হয় হয়।
হয় অঁ।
আজি এই আলোচনাৰ জৰিয়তে মানে মই আহ তোমাৰ কাৰণে বিশেষকে তুমিয়ে কথাটো উলিয়ালা। এই যাদৱ পায়েঙৰ মহান অৱদানৰ বিষয়েও আৰু মানে তোমাৰ পৰাও অলপমান জানিব পাৰিলো। মই জনাৰ উপৰিও তোমাৰো সহায় হ'ল।
হয় মোৰো সহায় হ'ল হয়।
সেইটোয়ে, এই তুমি আৰু মাজতে শুনিছিলা নাই জানা যাদৱ পায়েঙে আমাৰ অসম খনৰ কাৰনে বুলে ভাবোতে পৃথিৱী খনৰ কাৰনে কিমান কৰিছে। গছ গছনি আমাৰ ইয়াত থাকিলেই চব অকল অসমৰে ভাল হব সেইটোতো নহয় ন! তোমাৰ এতিয়া সেয়াৰ পিছতো যাদৱ পায়ঙৰ লগত বহুত শত্ৰুতা আছে ন মানুহৰ। এই তুমি শুনিছিলা নে নাই জানো? যাদৱ পায়েঙৰ ইমান কিবা কাঠনি নে কিবা বুলি কৈছি সেইখিনি যে জ্বলাই দিছিলে যে, জুই জ্বলাই দিছিলে অঁ।
কিন্তু সেইটো কিটো অক সেইটো। হয় হয় সেইটো শত্ৰুতা মানে অপমানিত মানে বৰ বেয়াকে অপমান কৰিলে তেওঁক কিন্তু দেই?
হয় হয়। এ তেওঁলোকে ৰুবতো নিজেতো নোৱাৰেই বেলেগে ৰোৱা খিনিক কেলে ধ্বংস কৰিব লাগে বেলেগ শত্ৰুত বেলেগে ধৰা আৰুতো শত্ৰুতা হেৰি কৰিব পাৰি ন, সেইখিনি কেনে পৰিৱেশ কেলে নষ্ট কৰিব লাগে তেওঁলোক?
কেলে নষ্ট কৰিব লাগে। আৰু তেওঁ ইমান কষ্ট কৰি নিয়মিতভাৱে গছ ৰু এখন অৰণ্য বনাইছে ধৰাচোন কিমান ৰুব লাগিব তেওঁ গছ?
হয় হয়। আমিতোতো গছ এজোপাও ৰুব নোৱাৰোঁ। ভাবাছো আমিনো কেইজোপা গছ ৰুইছো এতিয়া।
হয়। তেওঁ তেওঁ মানে কৰা কাম খিনি তেওঁলোকে এ ভালটো বেয়া ভালটো কৰিব নোৱাৰিলে মানুহৰ বেয়াটোও কৰিব নালাগে।
নালাগে নালাগে হয় তুমি ঠিক কথা কৈছা।
তেওঁ এখন উম মানে ইমান কষ্ট কৰি সেই সেই ধৰাচোন প্ৰথমৰ যিখিনি তেওঁ অৱস্থাত দেখি পেলাই গছ গছনিৰ প্ৰতি তেওঁ যিটো মনোভাৱ হৈ পেলাই এখন অৰণ্য বনাই দিলেগে তেওঁ। কিন্তু তাৰ পৰিৱৰ্তে মানুহে কি কৰিছে? তেওঁটো এটা ভাল কামে কৰিলে তাৰ পৰিৱৰ্ত- ত মানুহে ভাল কৰিব নোৱাৰি বেয়া কৰি অৰণ্যখন জ্বলাই দিছে। তাৰ মানে সেইটো হয়।
এইটো ন মূলাই কাঠনি আছিলে তুমি শুনিছিলা ছাগে।
বাপৰে হয় হয় শুনিছো শুনিছো মই শুনিছিলো।
অ জ্বলা দুবাৰকৈ জ্বলাইছে।
দুবাৰকৈ জ্বলাইছে অ।
উম, কিমান মানে দুখৰ বিষয় সেইটো, অ। আৰু অকল তেওঁকে সিহঁতি অকল তেওঁকে, কষ্ট দিয়া নাই গোটেই প্ৰকৃতিকে কষ্ট দিছে। এ, এখন বিশাল অৰণ্য জ্বলাইছে। অ মানে সেইটো জানো কম সিহঁতি পাপ কৰিছে।
অৰণ্য জ্বলাইছে মানে গছ-গছনি গছ-গছনিৰ লগতো তোমাৰ কিমান জীৱ জন্তুৱে হওক, আব- পক্ষীয়ে হওক। অ চৰাই-চিৰিকটি কিমান মানে হেৰি হৈছে তোমাৰ।
মৃত্যু হৈছে।
মৃত্যু হৈছে। সেইটো এটা পাপ বুলিয়ে কব পাৰি ইমান ডাঙৰ অৰণ্যখন জ্বলাবলৈ একো হয়।
অ হয়।
ইমান ডাঙৰ অৰণ্যখন জ্বলাবলৈ তেওঁলোকে মানে অধিকাৰ ক'ত পেলাই যদি সিহেঁতৰ মানে, অধিকাৰ বুলি নহয় আও ধৰা ৰোৱা খিনি ইমান কষ্ট কৰি তেওঁ অৰণ্য খন বনাবলৈ কিমান অসুবিধা হয় সদায় নিয়মিত পানী দিয়া, গছ পুলি এটাতো ৰুলেই নহ'ব তাত নিয়মিত পানী দি পেলাই ডাঙৰ কৰা লেকে দায়িত্বটো আমাৰেই।
আন ধৰিব লাগিব।
হয়। সেইটোৱে আও।
তোমাৰো লাভ হ'ব দিয়া। এইখিনি অ কথা পৰ হয় হয়। আজিকালি মানুহে উপকাৰটো কৰিব নোৱাৰে। কিন্তু কেনেকৈ মানুহৰ বিপদ আনিব পাৰে কেনেকৈ মানে ধ্বংস কৰিব পাৰে? আৰু কাৰো উন্নতিত মানুহৰ মানে সয্য নহয় বুজিছানে?
নহয়‌‌ অ সেইটো একদম দেখা শুনা কথা। হয়।
কি কৰিবা আৰু তেনেকুৱাই অ মানুহ।
তাকে
মানুহৰ জাতিটোক তেনেকুৱা বুলিয়ে ক'ব পায়ি।